হেল্ল'
হেল্ল'
অ, ক
কি কৰিছ?
কাম বন কৰি আজৰি হয় বহিছো আৰু টয়?
ভাত পানী বনালি?
অ' ভাত বনালো বনাই কৈ ইমান গৰম বহিছো এতিয়া ফেনৰ তলত।
হয় দে তোৰ কথা এটা সুধো ৰচোন? সেইদিনা যে তই এই টেঙা জোল যে বনাইছিলো মাছৰ কেনেকে বনাইছিলি অ' ইমান ধুনীয়া লাগিছিলে অ'
অ' মানে তেনেক কি জানো এইটো বহুত চিম্পুল কে মই বনাও। ত মানে কি তই মানে আলুটো দিবও পাৰ নিদিবও পাৰ সেইদিনা মই ইমান আমি আলুটো ব্যৱহাৰ নকৰো ন। তাৰ পপিছত মানে কি কিন্তু আলুটোতো নিদিলে গোটা সেইটো নহয় ন অলপ পাঞ্জাটো
আহ
তই মাছটোতো ফ্ৰাই কৰি ল'বি ফ্ৰাই কৰা পিছত কি কৰিবি পানীটো মানে মই গৰম কৰি লওঁ দেই তাৰপিছত গৰম পানী গৰম পানী উতলা হে কৰি ল তাতে তই মানে কি কয় মই এই হালধি চালধি খিনি চব তেলত দি পেলা। তাৰপছত মানে পাঁচফোৰণ দি টেঙা দিম যেতিয়া নেমু টেঙা দিও যে তাৰ পাছত এনেকে পাঁচফোৰণ দি তেল মাৰিবি নহয় মানে কি তেলতে হালধি তাৰ পিছত নিমখ দিলেও তেতিয়া দিলেও হয় পিছত দিলেও হ'ব। আৰু তই মানে সেই তাতে হালধি দি পাচ পুৰণ দি তাৰ পিছত এ গৰম পানীটো খিনি দি দিবি। দিয়াৰ পাছত, তাৰপিছত তই তাত কি কৰিবি এতিয়াতো গোটা হ'ব লাগিব ন। ন পানী পানী হৈ থাকিব। তাত কি কৰিবি। তই আমাৰ যে থাকে কেঁচা পিঠাগ গুৰি। কেঁচা পিঠা গুৰি সেইটো তই অ সেইটোত। তই মানে অলপ অকনমান মানে পিঠাগুৰি লবি কিমান খিনি গোটা হব লাগে তই সিমান খিনি হেৰি কৰি। তাৰপিছত তই কেচ। তা পিঠাগুৰি অকন বাটিতে তই মিহলি কৰি ঠাণ্ডা পানীত কৰিবি আৰু। তাতে সেই আঞ্জাত দি দিবি। দিয়াৰ পিছত নেমু চেপি দিবি আৰু মানে হৈ যায় মাছ। দি দিবি ও যেতিয়া এটা। অ' তলিব নহয়। তেতিয়া তই হেই। দি দিবি বহুত মানে কম সময়তে তই মানে ধুনীয়াকে মানে বনাই দিব পাৰ আৰু আৰ। আলহী যদি আহি যায়।
অ গৰমত ভাল লাগে টেঙা দিলে হয়নে, অ আজি আমাৰ এই মাছ আনিলে মানে মাছ ৰাখিলে মই বনালো। এতিয়া। মই আকৌ হেই দি বনালো। মচুৰ দালি। ঢেকীয়া আৰু এনে নেমু টেঙা চেপ। পি মাজ। যি জোল বনাই।
অহ অ তেনেকে খাওঁ।
ঢেঁকীয়া দি।
ঢেঁকীয়াতটো মানে আমি ইমান ওচৰে পাজৰে নাপাও না, কেতিয়াবা মানে কোনোবাই আলহী ঘৰৰ পৰা আনিলে
অ', অ', অ', আমাৰ আকৌ ওচৰে-পাজৰে থাকে যে, পাওঁ যে আমি বনাও নেমু দি খাবিচোন ঢেঁকীয়া দি। ভাল লাগে। মাছ দি অ আমাৰ এসমীয়া খাদ্য সম্ভাৰ। ইমান। চহকী ইমান আছে জুতি লগাল জগা খাদ্য হয়নে?
সঁচাই আমি ইমান নাজানো ন' বনাব কৰি বোলে হেই উম এতিয়া আমি সেই মাহতঁৰপা শিকিছোঁ। বুলিহে হৰিবুল চ চাব হলেই ইমান কম সময়তে ভাবচোন কেতিয়াবাতো আলহী আহিলে একো নাই তই ইমান
এতিয়াতো আকৌ এতিয়া। ভাদ মাহ আহিছে ন ওলকচুৰ দিন আহিছে। ঔটেঙা, উলকচো।
অ' বহুত ভাল লাগে মাছ দি যে।
মছলা দিও খাব
মোৰ যে মাছৰ টেঙা জোলটোৱে ভাল মোৰ যে মাছৰ টেঙা জোলটো বহুত ভাল লাগে। অ' মানে নাই অ' এই চাবতো বিলাহীটোত কে ন বিলাহী টোৰুচা মেডিচিন দি দি পকাই থৈ দিয়ে। ত বজাৰত
আমাৰ এইটো যিটো অ' আমাৰ যে এইটো যে। বনবিলাহী যে। সৰু, সৰু সেইবিধ আকৌ সেইবিধৰ সোৱাদটো বেছি।
বেছি অ' তই অ' সেই সেইটো যে কণ বিলাহী টোতো সেই কচু যে অ' কচু থোৰটো লগত বনাবিছো ইমান ভাল লাগে উম মোৰ বহুত ভাল লাগে। বেছি অ' আৰু যে এই কচো যে পাতত দি খাই যে।
অ' পাতত দি খুৱাতো ভাল লাগে তাতে কন বিলাহী দিলেও ভাল লাগে কন বিলাহী নিদিয়াকে কেও ভাল লাগে।
উম তই যে এতিয়া কচুটো কচু যে পাতত দিব না এনেকে জুইত দিয় নে এনেই গেছক কোবাত টাৱাত বা কুকাৰত সেনেকে কিছুমান মানে বনাই ন তই
যেনেকে সুবিধা হয় পাত ত দিলে সেইটো
মানে জুইত দিয়ওঁ নে গেছত দিয়?
জুইতো দিওঁ, গেছতো দিওঁ যত যেনেকে সুবিধা হয় গেছত দিলেও ভাল লাগে অ' জুইত বেছি ভাল লাগে ধুনীয়াকে শুকান কিবা জ্বলাই দিলে পাতত ধুনীয়া এক বান্ধি দিব লাগে ভালকে কণবিলাহী হালধি পাতত দিয়া সেইটো বেলেগ গোন্ধ, কলপাতৰো বেলেগ গোন্ধ। কণ বিলাহী কেইটামান দিব লাগে অ' তাতে অকণমান মিহি মিহিকে পিয়াঁজ এটা কাটি দিব লাগে মিঠা তাতে তেল অকণ দিব লাগে। ভাল লাগে।
তাকেই হয় দে আমি ন এইবোৰ থলুৱা খাদ্যবোৰ খাই কিমান চাচোন। আমি এতিয়া ভালকে নেজানোৱে বনাবলে কিন্তু তেওঁ বহুত ভাল লাগে কিন্তু কেতিয়াবা কাৰোবাৰ আলহী ঘৰত যে গ'লে বনাই দিয়ে ইমান ধুনীয়াকে খাই বহুত ভাল লাগে এতিয়া এইবোৰত চাৰি বোৰত টো কোনো ভেজাল নাই আৰু তো কোনো তেলৰ বেছি পৰিমাণ নাথাকে।
জানে আৰু চাৰিওফালে আমাৰ নিজৰ মানে ঘৰখনৰ চাৰিওফালে যি আছে আছে সেই সেইবোৰকে চিঙি আনি ধুনীয়াকে বনাই খাব লাগে কিনি অনা বোৰতো একো সেই চব ভেজাল সাৰ দিয়া
তাত কোনো তেল মছলাও নাথাকে ভ মাক অপকাৰ কৰিবলে অ তাকে ম অ' নাই। কিন্তু মই দেখিহে আছো বুজিছ।
তিল দিয়া কুকুৰা মাংস আমাৰ ঘৰলে আহিলে খাবি আমাৰ আছে নহয় কু কুকুৰা। অ' তিল দিয়া কুকুৰা মাংস কলডিল, পাৰ মাংস।
কলডিলত অ', অ'। কলডিলটো কিন্তু বহুত প্ৰয়োজন দেই খাবলে।
পচলা আৰু কল মাহ খাব লাগে।
অ' মই তাকে কলাই মাহটো আনি মাহৰ গুৰা বনাম বনাম কে আমি যে এই পানী ভাতৰ লগত খাওঁ যে? পইটা ভাতৰ লগত বহুত ভাল লাগে উম উ আলু পুৰি লবি বি আৰু দহ বহুত ভাল লাগে খাবলে।
ভাল লাগে পচলা কল আৰু কলা মাহ সেইটোও ভাল লাগে। অ' আমি তেনেকুৱা খানা এটা খাব পাৰো ন? থলুৱা খানা এটা খাব পাৰো আমাৰ ঘৰলৈ আহিলে কিন্তু মিলিব। আমাৰ ইয়াত বহুত
তাত তই ভ তই ভাবি চাচোন তাত তেনেকুৱা কোনো টো ইমান বেছি খৰচো নাই।
অ' খৰচো নাই। মাত্ৰ আমাৰ নিজৰ মেধা আমি প্ৰয়োগ
উম আৰু সেইবোৰ তই কিনিবলেও, কিনিবলেও তই কোনো বজাৰলে যে অ' অমুকত যাব লাগিব সেইটো কথা নাই। ওচৰতে যি পাত খালো তাকে বনালো। উম। হ'ব ৰ সেনেকে এদিন লগ হৈ খাব লাগিব।
ৰঙালাওৰ আগ, কলা মাহৰ তৰকাৰী।
তোৰ যে এই সাৰ দি পেলা কলহ সাৰ টো দি পেলা যে তাৰিছত ইমান ভাল পাও নহ নহৰু দি তেল মাৰি দিব ব লাগে বহুত ভাল পাওঁ অ' মোক বহুত ভাল লাগে সেইটো।
আমাৰ ছোৱালীয়েও খায় তেনেকে বহুত ভাল পায় তাই।
উম। মোৰ বহুত ভাল লাগে। তাতো মানে তই অকণ এই পিঠাগুৰি দিবলৈ বটন দিয়া বুলি যে
অ' বটন দিলে অকন ডাঠ হয় তেতিয়া নহলে বটন দিবলে বেয়া পালে
আলুত মচুৰ দালি দিয়া। উম, উম, মই মানে আলুটো ইমান দিলে মানে চবতে ভাল নাপাওঁ। কমাই খাব লাগে অ'। সেইকাৰণে মানে মই এই পিঠাগুৰি টো মানে থ থাকেই আমি খুন্দি থওঁৱেই। অলপ সো অলপ মানে আমি ভাঁজি থ থৈদিও তেতিয়া ভাজি থোৱা খিনিয়ে মানে কি কওঁ এই আলহী আলহী আহিলে ঘিলা পিঠা হওক কিবা তেল পিঠা এনেকা বনাম কৰি দিওঁ তৎক্ষণাত তাৰপিছত আৰু আজিকালি মানুহে চানা বিস্কুট দিয়াত কৈ তেনেকে পি
অ' চানা বিস্কুট দিলে এই একে খিনিকে ঘুৰা, ঘূৰাই দিয়া ফিৰাই দিয়াহে হৈ থাকে।
অ' তেনেকুৱা হয় থাকে। নেখায় এতিয়া কিন্তু পিঠা কিটা যদি বনাই দিয় মাল
অ' তেতিয়া খাই আৰু ইমান কষ্ট কৰি বনাইছে বা
অ', অ' উম আৰু তই অলপ পিঠাগুৰি এনেকে ৰ'দত দি শুকুৱাই থব লাগে তেতিয়া সেনেকে পানী পিঠা বনাই খাব
অ' সেইটোও ভাল লাগে সেইটো আৰু ইমান সোনকালে হয়।
ইমান সোনকালে হয়।
জন নাই
নাই অ' অকণমান তেল ত, ত লগাই ললেই হৈয়ে যায় উম।
কয় ম যদি টাৱাখন গৰম কৰি লয়। বেছি তেলৰ প্ৰয়োজন নাই জোখত গুলি লব লাগে।
মই যে ৰাতিপুৱা তেনেকে চানা বি্চ ত মানে মই নোখোৱাই হৈছো এনেক পিঠা পিঠা বনাই লও পানী পিঠা। পিঠা নহলে পিঠাগুৰি বা কয়ই গুৰি অ সেনেকে খুন্দি লৈছো। আৰু সেয়াকে খাওঁ।
কৰাই গুৰিতো ভাল লাগে এইবোৰ আমাৰ ইমান আছে। খাদ্য আমি এলাহতে এলাহ কৰি আমি নকৰো যে। সেইকাৰণে আমি কিনা বস্তুবিলাক খাওঁ কিন্তু আমাৰ ইমান আছে খাদ্যৰ তালিকা আমাৰ ইমান দীঘলীয়া হয়নে?
কিন্তু এতিয়া মানে শৰীৰটো অসুস্থ, অসুস্থ হোৱা দেখি মানে এতিয়া নাই এইবোৰ খাই লাভ নাই উপকাৰহে।
এতিয়া আমাৰ আমি যে আমি খাদ্যৰ তালিকাখন যে সলনি কৰিছো সেইকাৰণে আমাৰ বেমাৰৰ তালিকাখন দীঘল হৈছে।
অহ, অহ ঠিক।
বেলেগৰ বিলাক আমাৰ ভাল লাগে
উম এ হেৰি কৰিবি তই আহি এম আমাৰ ঘৰলে আহিলে নহলে মই যদি যাও মই তেতিয়া হি কৰিম দে বনাই, বনাই দিম এদিন। অ তই মোক কচু বাত তিল আৰু কুকুৰা মুৰ্গী মাংস উম। খোৱাবি তেতিয়া ভাল লাগিব। বাকী আমিতো এই মছলা টাইপটোটো বহুত। খাইছোয়ে দেচোন, সেইবোৰ এতিয়া ভাল অ। মানে কি গৰমত এতিয়া মানে ভাল নালাগে অ। ভাল নালাগে, উম',। সেইকাৰণে মানে মই
স্বাস্থ্যৰ কাৰণে উপকাৰী। যাতে হয়, তেনেকুৱা বস্তুবোৰ আমি খাব লাগে।
এতিয়া নৰ্মেল বস্তু বোৰে ভাল লগা হৈছে।
অ', সাধাৰণতে পোৱ বোৰেই সদায় ভাল। অত্যাধুনিক অতিৰঞ্জিত সকলোবোৰ বেয়াই-।
হে ঠিক আছে বাৰু দে, মই তই আহিলে মই মইও যদি যাও তই খুৱাবি হা। ঠিক আছে দে, উম',।